আজি ইমান দূৰ যে
সেই ভাত নহয় মানে হেৰি হ'ল মই তেতিয়া খালোঁ গধূলি। তাৰ পিছত এত
উম
আম কাটিছিলে মই তেতিয়া নাখালোঁ। এতিয়া আম খাম মই তেতিয়া তোক আম খাম বুলি মেছেজ দিম ভাবিছিলোঁ আকৌ ভাত খাম বুলি দি গৈছোঁ।
উস নোৱাৰি
মই আম খাব গৈছিলোঁ। মোৰ কাৰণে গধূলিতে কাটি থৈছে, তাৰপিছত মই নাখালোঁ ভাত খাই খাব মন নগ'ল টেঙা আছিলে, সেইকাৰণে এতিয়া খাই
মোৰ ইমান জোৰত হাগা লাগিছিলে নহয়
আহিলে অ', তেতিয়া মোৰো মৰটো এনে হা ফোন এটা লগাই ললোঁ এতিয়া মোৰ লাগিছেওঁ মই কি কৰোঁ? তাৰ পাছত আৰু মই ভাবিছোঁ একদম লাষ্ট মমেন্টত আৰু ফন টো লৈ গৈছোঁ লৈ যাই ৰখি আছোঁ মই ফোনটো কাটিম তাৰ পাছত মই পঢ়িম আৰু তাতে যাই আৰু বাথৰুম সোমাইছোঁ
চাব খান্দিলে কেতিয়াবা মোৰ বাছত ঘৰলৈ গৈ থাকিলে টেনশ্যন হয়, উম, কি হব বুলি আৰু কেতিয়াবা মানে কেনেকুৱা ধৰণত কণ্ডিচন টো বহুত বেয়া হৈ যায় মানে কণ্ট্ৰল কৰিব
উম, মই যে বেলেগত দূৰত যাব টাইমত মানে মই এ হেৰিয়ে বাৰু যিমান পাৰোঁ আৰু ক্লিয়াৰ হৈয়ে যাব বিচাৰোঁ
ময়ো বিচাৰোঁ কিন্তু আমাৰ মৰ্ণিং বাছ থাকে ন' সাতটাতে নহয়গে কেতিয়াবা।
উম, এ মোৰ আজিকালি মাৰ কাৰণে আমাৰ মা মানে ৰাতিপুৱা উঠিয়ে যায় যে
উম,
ময়ো মানে সেই সেইটোৱে নেচাৰ পাইছোঁ ৰাতিপুৱা মানে মোৰ বিচনাতে লাগে।
উম, মোৰো হয় সেইটো সদায় হয় কিন্তু মোক কৰ'বাত যাব হলেই ন
অ', সেইটো, সেইটো মানে আল্টিমেট।
উম,
উম, আজি কিহেৰে খালি?
আজি দিম একোঁ বনাবলৈ বিচাৰি নাপাওঁ আৰু হেৰি অকৌ বৰষুণ দিলে ন' পাছবেলা চব্জি দোকানো যোৱা নহল।
অ', অ',
দিমকে বনাই খাই দিলোঁ মোৰ ৰাতি ভাত খোৱাতো বহুত টেনশ্যন হৈ যায় কিনু খাম
উম,
বৰিয়লা মাছ চিনি পাওঁ নে?
পাওঁ কিন্তু মই নেখাওঁ চৰি মই মাছ বেয়া পাওঁ।
ম‌ই ভালেই পাওঁ বাৰু ডাঙৰ মাছ বোৰ আজিকালি খাব ইচ্ছা নাজাই কিন্তু বৰিয়লা মাছ সেইদিনা মানে এ হ'ল তিনদিন হ'ল তাৰ পিছত সিদিনা মানে এনেই মাংস আনিবই গৈছিলোঁ তাৰপিছত বৰিয়লা মাছ কেইটা দেখিলোঁ ন' মানে জাষ্ট আনিছে আৰু দোকানলে, ইমান একদম মানে এটা এটা চাইজৰ মানে। একদম দীঘল দীঘল, ডাঙৰ ডাঙৰ। ইমান ধুনীয়া লাগিলে মাছকেইটা দেখি, আনি খালোঁ সঁচাকে ভাল আছিলে মাছ কেইটা। তাৰপিছত ভালো হৈছিলে খাবলৈ, মানে ভাল আছিলে। ফ্ৰেচ ফ্ৰেচ, তাৰপিছত আকৌ মই বিচাৰি গলোঁ, এতিয়া পোৱাই নাই এইকেইদিন।
উম্। মই ভাল নাপাওঁ মাছ।
মই ভাল পাওঁ কিন্তু আজিকালি, আগতেটো আমাৰ ঘৰত মাছেই। এতিয়াও পুৰা মাছেই। মানে এতিয়া মই ইয়াৰ লগত থাকি থাকি সেই কিবা খোৱাটো মানে চেঞ্জ হৈ গৈছে, ই ইমান মাছ খাই ভাল নাপায়। মই আকৌ ভাল পাওঁ, মই খাই থাকিব পাৰোঁ। কেছ নাই মোৰ।
হম্ হম্। মোক গাঁৱৰ এজনী ছোৱালীয়ে মেছেজ দিছে, তাই যোৱা বছৰ বিয়া হ'ল হা।
উম্।
অত'দিনে মোক মেছেজ ছেছেজ দিয়া নাই, এতিয়া তাই মোক মেছেজ দিছে অ', হাই। ভালে আছ? নিশ্চয় পইছা লাগে চাগে। মানে ৰিচেন্টলি আমাৰ মাহীৰ ছোৱালী জনীকো তাই মেছেজ দিছে। দি কিনে, পোন্ধৰশ টকা খুজিছে! তাৰ পাছত, তাই আৰু নিদিলে। তাই আৰু ক'লে যে মোৰ নিজৰে নাই তোক ক'ৰ পৰা দিওঁ। সেনেকে নিদিলে, মোৰ আন্দাজ এতিয়া চাগে এইও মোক সেইটোৱে, তাই মোক এতিয়া কৈছে। হেৰি এটা কথা কওঁ তই বেয়া পাবি নেকি? মই কৈছোঁ নাপাও দে ক?
তাৰপা এতিয়া লিখি আছে চাগে, নে কি?
লিখি আছে চাগে তাকে, মই ৰখি আছোঁ কি কয়!
বহুত দিনৰ মুৰত এনেকে মেছেজ দিলে, টেনচন হৈ যায় ন! এনেকা হয়, আমাৰ ইয়াৰো হৈছে আজি তেনেকুৱা ৰাতিপুৱা। এটাতো ডাইৰেক্ট স্কেনাৰ আৰু হেৰি অ', স্কেনাৰখন দি পিনে প্লিজ পঠাই দিয়া না বোলে, কথা নাই বতৰা নাই।
মানুহে যে মানে কিছুমান মানুহ থাকে ন! এনেই হ'লে এ তই মৰিচ, জিন্দা আছ, খবৰ ল'বলে নাই।
উম্।
কিন্তু যেতিয়া বিপদত পৰে।
উম্।
আৰু এনেকুৱাকে ক'ব, অ' বাক আৰু বোলে কেনেকে কৈছিল জান' হেৰি'।
উম্।
তই কিন্তু কাকো নকবি দেই, গুৱাহাটীৰো কাকো নকবি। গাঁৱৰো কাকো নকবি, মই তোক দি দিম। তাৰপিছত তাই নিদিলে হা। প্ৰথমবাৰ নিদিলে, ছেকেণ্ড বাৰ তাইক খোজোতে অ', তাই হেৰি দিলে, এহেজাৰ খোজোতে- এয়া মই কৈছো না, তাই মোক কি কৈছে বাৰু অ', তোৰ অনলাইন আছে নেকি এ? মানে মোক ওৱান কে লাগিছিলে এটা। আহ্ কাৰো তাতে নাপালোঁ। কালি মই ঘৰত যাম, গ'লে তোক মাৰি দিম।
উম্। তই কি কবি এতিয়া?
মই এতিয়া ক'ম মোৰ অনলাইনত অলপ প্ৰব্লেম হৈ আছে।
অ আজি দিনটো পেমেণ্টে হোৱা নাই বুলি কৈ দিবি এইকেইদিন পেমেন্ট হোৱা নাই বুলি কবি আজি বুলি ক'লে হেৰি কৰিব
হম কি বিশ্বাসত দিম তাই বিয়া বা কত হৈছে মই তাকো নাজানো
অ সেইটোৱে চিনিনোপোৱা মানুহলে ভয় লাগে
এতিয়া এক আমাৰ যোনতো গাঁৱৰ ঘৰ তাইৰ ঘৰ একদম আমাৰ লগত লগালগি আৰু ৰিলেটিভে হয় তাইৰ
অ
মামাৰ কিবা খুৰাকৰ জীয়েক হলেও তাই কত বিয়া হৈছে মইতো নাজানো এতিয়া খুজিব যাম নেকি মই গাঁৱলৈ
সেইটোয়ে এইটো এহেজাৰটো খুজিবলৈ যাওঁতে মানে টোৰ কিমান টকা খৰচ হ'ব
অ আকৌ মাকহঁতে বা আৰু কিমান গাই মেলি পঠায়
অ' সেই যে কিয় তাইৰ ইমান দিগদাৰ হৈছে ন বিয়া পতাৰ পাছত
এইবোৰ বিয়া হবই নালাগে ন?
সচাকে
কিয় ইমান জল্দি বিয়া হৈ মোতকে সৰু তাই দুবছৰ।
অ' মই ডাঙৰ বুলি ভাবিছিলোঁ ডাঙৰ ছোৱালী বুলি ভাবিছিলোঁ। বাটচা হৈছে নেকি?
নাই। এনে যোৱা বছৰ বিয়া হৈছেহে।
অ', অ'।
ৰাতিকে আকৌ দিয়ে নেকি বৰষুণ কিবা মিহি মিহি বতাহ এতাহ কৰে যে ধুমুহা আগৰ বতৰটো বুলি সেই তেনেকুৱা নিচিনা হৈছে। কি কৈছে তাই?
নাই মেছেজটো চিন কৰি থৈ দিছে। মই তাইক কৈছো হেৰিটো তই স্কেনাৰখন দি থৈ দিবি। মই কালিলৈকে পাৰিলে দি দিম দে আৰু। যদি যায় মইও ভাল লগাই থৈ দিলো আৰু।
এফেষ্ট অপচন চবতকে।
অ'। কি জান পইচাত দি বেয়া হোৱাতকে নিদি বেয়া হোৱাই ভাল। কিয় জান অ' কিয় ক'লে জানো না? আমাৰ মে একদম মা সৰু অ' সৰু মজু খুৰাটো আৰু
উম।
সি মানে পইচা ইমান ভাল নহয়, সি প্ৰায় মোক পইচা খোজে। তাৰপিছত আৰু মই নিদো কালি আকৌ সি মোক পাঁচশ টকা খুজিলে। তাৰ পিছত কৈছে পৰশি পাঁচশ টকা গৈছে। কৈছে মাতোক মই আহাকালি উ আহাকালি দি আছো গধূলি। এ তই কিবা পাৰ যদি দেছোন মোক কিবা এটা কামত লাগিছিল, মই বোলো সঁচাই দিবি না মই কিন্ত লগ লগৰ আপি এটাৰ ত পৰা খুজি কিনি দিম বলে মোৰ তাতে নাই। তিনিশ আছে তিনিশ লাগে যদি ল সি কৈছে নহয় মোক' পাঁচশ লাগে নহ'লে দো হ'ব দে তাৰপাছত মই তোৰ তোক যে দিব দিলে দিলে ন' মইটো তাক দি থ'লো। তাৰপিছত আৰু সি দিছে দে, কালি গধূলি, কালি ৰাতি দি দিলে আৰু। গধূলি ফোন কৰি কৈছে, মই তোক দি আছোঁ দে, মা হেৰি তই দিবি দেই আজি মই ৰাতি ভিতৰত দি আছোঁ, দিছে আৰু চাৰে নটা মানতে দিছে।
অ', সঁচাকে বেলেগে বুলি ক'লে দিয়ে, মোৰ সিদিনাখন দেখা নাই বাৰ, বাৰ লগত কি হৈছে?
অ'।
খাব লগা সেইটো পইচা নাপাওঁ আৰু মই।
উম, সেয়াই সেনেকাই দিব লাগিব।
উম, তাই মানে ভাবে কি? মোক ঘৰৰ পৰা বহুত পইচা দিয়ে আৰু মোৰ অভাৱ নে, মইহে জানোঁ মোক ঘৰ পৰা দচ টকা এটাও নিদিয়ে কিমান খুজি, খুজি ল'ব লাগে।
এইজনী বা নে? এই যিজনী বয়
বিয়া পাতিছে যে, নহয়, নহয় সেইজনী নহয়, ইজনী আৰুতকে ডাঙৰজনী বাচ্ছা আছে যে, যাৰ।
এই হা, কিন্তু বৌৱেক-বৌৱেকৰ লগত যে, হেৰি লাগিলে।
অ', সেইজনী।
অ'
চা, মোৰ মনত আছে, বৰ পইচা সাঁচে আকৌ।
হেৰি তাইৰ মানুহটোৱে একো নকৰে ন?
বেকাৰ সন্থাৰ মালিকত তাতে পলাই গৈছিল তাই। নাছিল তাইৰ।
তেতিয়া কৰি আছিলে তাৰপিছত এৰি দিলে, সি এতিয়া মানে শাহুৱেকৰ ঘৰৰ পৰা পইচা লৈ খাই, মানে শাহুৱেকৰ পৰা।
মানে বাৰ, মানে জেঠাইৰ পইচাৰে চলে।
বাহ
তাইমানে আগতেও মোৰ আঠশ টকা লৈ থৈছে আজিলৈকে ঘূৰাই নাপালোঁ। নিজৰে নাই দেচোন, ঘৰৰ পৰা কিমান মিনতি কৰি, কৰি ল'ব লাগে নাই দিয়া।
নহ, নহ মোৰ, মোৰ পৰা যে, লৈছিলে।
টো, দিছে পাছদিনা দিছে তাপা।
উম।
কি কল আৰু তাইতো পঢ়া, শুনা থাকাই ছোৱালীয়ে।
উম, চাকৰিও কৰি আছিলে মানুহটোৱে কৰিব নিদিয়ে এৰাই দিছে।
ভালে হৈছে দে, এতিয়া খাইছনে?
সেইটোৱে, সেইটোৱে এতিয়া সদায় কান্দি থাকিব, মোক ফোন কৰিব।
মাকৰ পৰা ল'ব পাৰে চোন।
মাকে কিমান দিব? মূৰটো ভাঙিব ধৰি লৈ পিনে কিমান দিব মাকে? মাকক গোটেই ধাৰ হৈ গৈছে সিহঁতক খুৱাওঁতে, খুৱাওঁতে। ল'ৰাও চম্ভালিব লাগে।
পুতেকক, পুতেকৰ বোৱাৰীয়েক থাকেনে নাই আজিকালি?
নাই সিহঁতক থাকিবলৈ নিদিয়ে, সিহঁতি মাকৰ ঘৰত থাকে নিজৰ দাদাও তাতে, থাকেগে শহুৱেকৰ ঘৰত থাকেগে। ইয়ালৈ আহিবই নোৱাৰে আহিলেই মাথা খাই দিয়ে।
সিয়ো সেনেকুৱা হ'ল নেকি?
সি ইয়াত থাকিবই বিচাৰে, এতিয়া ইহঁতৰ পৰা থাকিব নোৱাৰে যে, ইহঁতে ইয়াত থাকে যে, বাক মা-মাকৰ ঘৰত থাকেতো।
হয় নেকি এই মানুহকো শহৰেকৰ ঘৰত থকা নাই
নাথাকে
ধুনীয়া তাই গৈছিল কিয়?
তাকেহে কি ক'ত ঘৰ ঘৰত
মাকৰ ঘৰত
তাকে